হেল্ল', অ,
ইমান দিনৰ মূৰত মনত পৰিল নে।
এ বোলো খবৰ এটা লওঁচোন বোলো কিনো খবৰ ভালেই নে বেয়াই বোলো।
উম ভালে আছে বাউ আছো বাৰু তোমাৰ।
ময়ো আছো বাউ মাজতে গাটো বেয়া হ'ল।
অ কি হৈছিলে।
জ্বৰ পানী লগাই এইবোৰৰ আও,
উম এই বতৰ তোমাৰ সেই সলনি হৈছে যেন হৈছে চবৰে।
অ তাৰাপা হে এনেই শুইহে আছিলো এতিয়া।
এতিয়া ঠিকে আছা মইও এনে বিশনাতে পৰি আছো।
অ মোৰ এতিয়াই ভাল পাইছো বাউ বৰ্তমান।
অ তুমি মাজতে কৰ'বাত গৈছিলা নি।
মই অ অ মই ফুৰিবলৈ গৈছিলোঁ।
অ
আহিয়ে বেমাৰ হ'ল হি,
অ ফুৰিব গৈহে বেমাৰ হ'ল মানে।
ফুৰিব গৈয়ে বেমা হ'ল। মানে তাতে কি হ'ল পানীতটো সলনি হৈ গ'ল যে। সেইটো কাৰণে ফুৰিলা মানে মই পোন্ধৰ দিনৰ কাৰ্যসূচীলৈ গৈছিলোঁ।
বা বহুত দিনীয়া দেখোঁন।
বহুত দিনীয়া অ মানে স্কুলত ক্লাছ বোৰ হোৱা নাছিলে।
উম,
মানে আমাৰ ইয়াৰ পৰা মানুহ ওলাইছিলে মানে ভ্ৰমণত আও,
অ অ,
তাৰপা গ'লো দেই গুৱাহাটীৰ পা ধৰি তোমাৰ এইফালে ডিব্ৰুগড়, শিৱসাগৰ যোৰহাট চব চাই আহিছোঁ মানে আও,
উম গোটেইখনে এপাক মাৰি আহিলা মানে।
এপাক মাৰি হে এপাক মাৰি আহিলো।
উম,
তোমাৰ এয়া চাব লগীয়া বস্তু বহুত। গুৱাহাটীত মানে এইবোৰ চিৰিয়াখানা চালো। ষ্টেডিয়াম চালো তাৰপা যি চিত্ৰাৱনত এইবোৰ প্ৰগ্ৰেম বোৰ হৈ থাকে যে।
অ অ,
তাত এইবোৰ প্ৰগ্ৰেম চালো তাৰ পা জুবিন ক্ষেত্ৰলে আহিলো। তাত চালো এইবো কিবা কিবিবোৰ। কামাখ্যা মন্দিৰলৈ গৈছিলো গণেশ মন্দিৰ তা, তা পৰা এইবোৰ বজাৰলৈ গ'লো এইবোৰ তাপা চত, ফেঞ্চি বজাৰ আকৌ পল্টন বজাৰ।
অ আকৌ উমানন্দ গ'লা নাই।
উমানন্দলৈ নগ'লোগৈ মানে সেইফালে এ ধৰা যাবলৈও বেয়া হ'ল। মানে সময়বোৰক ধৰা মিলিব লাগিব নহয় চবফালে। প চালো এটাত দুদিন থাকিলো গুৱাহাটীত। তেনেকে তাৰপা এফালে তোমাৰ আহি নগাঁৱত সেয়া সোমালো মৃত্যুঞ্জয়।
অ হেৰি এইটো কি ট্ৰেইনত গৈছিলানে নে হেৰিলৈ গৈছিলা বাছ,
উম বাছত বাছত আমি।
অ
মানে ৰুমত থাকিছো ৰুম লৈ।
অ।
তাৰ পৰা সেন মৃত্যুঞ্জয় মন্দিৰ চালো তেজপুৰতো এইবোৰ চালো কিবা কিবিবোৰ। তেজপুৰতো কিন্তু চাবলগীয়া বহুত আছে অ।
উম তেজপুৰ গৈছো বাৰু আগত।
অ এ এতিয়া বহুত চাবলগীয়া বস্তু আছে মানে তোমাৰ।
অ।
বহুতখিনি তাৰপিছত তোমাৰ। আকৌ এইফালৰ পৰা আহি। তেজ দৰং কলেজ চাওলোগে তাত।
অ দৰং কলেজৰ ওচৰতে আছিলে ন মৃত্যুঞ্জয় মন্দিৰতো। অ মৃত্যুঞ্জয়হে আহিছে তোমাৰ ইটো কি মহাভৈয়ৱ।
অ মহাভৈৰৱ মন্দিৰ।
উম সেইকণতে আছে আকৌ বাম বামুনী পাহাৰ চালা নে নাই।
অ চালো চালো তোমাৰ হেৰিয়ত। উম কি বুলি কয় এইটো মন্দিৰটো যে। তাত তোমাৰ হেৰি আছে কি বুলি কয়। এই মানে নহয় নহয় অ অগ্নিগড় অগ্নিগড়ত মানে হেৰিয়ত তোমাৰ যিটো খচতেপ আছে ন। সেই ষ্টেপৰ একবাৰ যিটো ওপৰত তাত তুমি উঠিলে মানে গোটেই মানে গুৱাহাটী হেৰিবোৰ দেখি থাকিবা
অ হয়
অ মহাভৈৰৱ মন্দিৰতো ইমান ভাল লাগিলে মানে শিৱ যে যিটো। ধাৰা থাকে শিৱ মানে য'ত অ সে ইমান ভাল লাগিলে মানে আঁতৰ পৰা তুমি চালা যে সঁচাকে শিৱ ৰৈ থকা কতে লাগে।
অ এই হেৰি যেন বগা। কে যেন হেৰিটো বনাই থৈছে মুখতে ডাঙৰকে।
অ শিলৰ হেৰিয়ত পানী বৈ গৈ থাকে।
অ
ইমান ভাল লাগিলে নহয় চাই
ভিতৰত গৈছা নাই তই
তাৰ ভিতৰলে সেই যোৱা নাই বাৰু নগলো
অ
কিন্তু বহুত ভাল লাগিলে সেইবিলাক চালো তাপা সেয়া দৰং কলেজত চালোগে
উম
তাৰপিছত আহি তোমাৰ উম গহপুৰত সোমালো কল্যাণী থানত
অ
গৈ তাপা সেই কল্যানী থানত এনেকৈ ধূপ চাকি দিলোঁ হত তাপা মানে তাত এদিনেই সেই কৰিছোঁ আও
উম তাত তোমাৰ থান দুখন আছে কল্যানি থান এখন সৰু
এখন ডাঙৰ অ সেই ডাঙৰ খনত মানে বলিও দিয়ে তাত
অ মানে আগতে সৰুখনতে আছিলে কিন্তু সৰুখনতে উঠাই আনি পিনি তাত হেৰি কৰি লাগে সৰুখনত ইমান মানে মানুহ নাযায় এতিয়া
ডাঙৰ খনলে যায় অ তাত মানে কি হয় কিছুমানে এইবোৰ চোৱাই মেলি হেৰি চৰি দিব লে দিয়ে যে দান দিব লে দিয়ে বলি
অ সেই সেইখনো বহুত ধুনীয়াকে বনালে হেনো
অ তুমি বহুত কৈছো নহয় বহুত ধুনীয়া কৰিলে। তাত এটা পুখুৰী আছে বহুত ডাঙৰ এৰিয়াটো তুমি তিনি পাক মান ঘুৰিব লাগিব।
অ সেইটো নো কিবা ঘুৰি ঘুৰি তোমা- মনৰ ইচ্ছা কিবা সেই
অ পূৰণ কৰিব পাৰি অ তিনি পাক ঘূৰি পেলাই তুমি যি ভাবা সেইটো পূৰণ কৰিব পাৰা অ।
অ কিন্তু ডাঙৰ হয় হেনো পুখুৰীটো।
অ বহুত ডাঙৰ কিন্তু।
উম।
তোমাৰ সেইটো তাপা আহি এফালে তোমাৰ ডিব্ৰুগড়ত সোমালোঁ। তিনচুকীয়াত টিলিঙা মন্দিৰ চালো।
উ ডিব্ৰুগড় হেৰিতো সোমালাত নাই জগন্নাথ মন্দিৰ।
অ সোমালো সোমালো সেইবোৰ চব সোমাই আহিছো মানে আও।
অ।
তাপা তোমাৰ শিৱসাগৰত থাকিলো দেই শিৱসাগৰত তিনদিন থাকিলো মানে। শিৱসাগৰত এইবোৰ চালো য একদম দৌল পা ধই। ৰংঘ কাৰেংঘৰ তলাতল ঘৰ চব একদম জৰসাগৰ পুখুৰী বাদৰি চববোৰ চালো আও। মানে ঢেৰ বস্তু চাব লগীয়া আছে।
ৰংঘৰটোতো তোমাৰ আহোমৰে হেৰি আছিলে বিহু বাকৰি আছিলে।
অ আহোম আগত তুমি তলে তলে গৈ কৰ'বাত ওলাবাগে সুৰংগ হেৰিয়ত।
তলাতল ঘৰ।
অ তলাতল ঘৰত।
উম এ শিৱসাগৰত চাবলগীয়া বহুত খিনি আছে ক তোমাৰ আহোমৰ হেৰি।
উম আগৰ ব হেৰি ছেৰিবোৰ।
উম ইতিহাসৰ
উম আমি চালো ব গোটেইখিনি চাই মেলিহে আহিছো তাতো। যোৰহাটত বাৰু ইমান এটা হেৰি নাই তেনেকে চাবলগীয়া।
উম ঢেকীয়াখোৱা নাম ঘৰ আছে।
অ ঢেঁকীয়াখোৱা নামঘৰ আছে তাত।
অ তালে গ'লা?
তালে গ'লো অ।
উম।
মাজুলীলৈও গ'লো নহয় ইও মাজুলীলে যে
অ।
কিছু মানুহ গৈছে মানে কৈছো ন মাজুলী সচাকে চাবলগীয়া ধেৰ বস্তু আছে দেই।
উম।
একদম মানে এইবোৰ সত্ৰ বিলাকত কিমান মানুহ ভাবে ভক্তিয়ে যায়।
তেনেতে মাজুলীতো সত্ৰ নগৰী বুলি এনেই ন-
এনে নকয় অ তাতো সঁচাকে মানে চাবাচোন ৰাসবিলাক যে পাতে ভাওনা চনা একদম মানে যে পানীটো মানে ধৰা ৰাসদতা কৃষ্ণ-ৰাধা
অ মানে অ সঁচা সচিকে হয় থকাৰ নিচিনাকে একদম দেখ- খাই থাগে হয় নয়, মই চাই পাইছো বাৰু ৰাসটো।
বহুত ভাল লাগে অ।
উম তোমাৰ কৃষ্ণক যেন সেয়ে অ বসুদেৱ যে উঠাই লৈ যে।
অ, পানীতে দেখাই তাতে অ তোমাৰ সেইবিলাক আমে বিলাক সেইতে ধৰা ইয়াত দেখাই হেৰিকে।
অ।
কিন্তু তাতো অৰিজিনেলকে দেখায়।
তাকে। তা পা, আলনাম চাই পাইছা নাই মাজুলীত?
আ! পাল নাম চাইছোঁ চাইছোঁ। আমি এবাৰ অ মামীহত গৈছিলে মানে আইতাৰ হতৰ কোনোবা আছে।
উম।
তেতিয়া গৈছিলো তাত বহুত ভাল লাগিলে পালনাম চাই পেলায়।
অঁ।
তাত মাজতে সে দিহানাম প্ৰতিযোগিতা হৈছিলে নহয়?
অঁ অঁ হৈছিলে হয়।
বহুত মই সেই গৈছিলো এই খুৰীহত গৈছিলে যে জাপ গাবলে
অঁ।
তেতিয়া গৈছিলো খুৰীহঁতৰ লগতে।
অ, প্ৰতিযোগিতা যাবা ন?
উম প্ৰতিযোগিতা হৈছিলে।
অঁ। মই বাৰু এবছৰ যোৱাই নাই ফুৰিবলে তোমাৰ পৰীক্ষা হৈ আছিলে যে যাবই পোৱা নাই।
অঁ এ পৰীক্ষা - চৰীক্ষা এটা হক বেছি বন্ধ দিলেহে যাবলৈ ভাল। উ
আৰু তোমাৰ এনেই এদিনীয়াকে গৈ তোমাৰ মানে চোৱাও নহয় ভালকে গৈ যি তোমাৰ ভাগৰও লাগে। উম, গ'লে মানে তিনি - চাৰিদিন বা এসপ্তাহৰ কাৰণে এনেকে যাব পাব লাগে।
অঁহ।
তাকে যাম বুলি ভাবি আছো কি হয়।
সেইটোৱেইেতো।
হুম।
যাবা পাৰিলে মানে কিন্তু চাবলগীয়া হৈছে চাগে ধেৰ কিবা - কিবি আছে আকৌ।
উম সেইটোয়ে আৰু মানে ভ্ৰমণ কৰিলে মানুহৰ মনটোও তোমাৰ শান্ত লাগে ন?
অ আৰু মানুহে কি ভাবি থাকে যাবলে
উম।
ভাবি থাকে যাবলে, সময়ৰ সুবিধা নিমিলে কিন্তু ভাবি থাকি লাভ নাই মানে সময় ওলালে পুতু কে যাব লা তে মানে ভাব যাবই লাগে, গুচিয়ে যাব লাগে উম।
এতিয়া তোমাৰ মাজুলীতে কিমান পৰ্যটক আহে ন?
কিমান দূৰৰ পৰা মানুহ যায়।
অ আমাৰ অসমৰ মানুহে আকৌ বাহিৰতে ফুৰিবলৈ যায়।
উম বাহিৰত ক'ত ক'ত যাব কিন্তু ভাল বস্তু বোৰ চাবলৈ নাযায় মানুহে।
নাযায় নাযায় এতিয়া অসমতে অঁ। অসমতে কিমান তোমাৰ ঠাই আছে ফুৰিব পৰা।
অঁ সেইটোইটো। অ এতিয়া মাজুলীতে তুমি কিমান কথা জানিব পাৰিবা তাত চাবলৈ গলে কিমান কি কি আছে।
অঁহ। অঁ অসমৰ সংস্কৃতিৰ কথাই তোমাৰ প্ৰায় খিনি মাজুলীৰ পৰা জানিব পাৰি বুলি কব পাৰি।
চাবলেতো ধঢেৰ কিবা বাকী আছে।
উ'ম। আকৌ তোমাৰ মাজুল যদি গোটেই পৰিবেশতটো আছে চাবাচোন গাঁৱ
অঁহ।
মিচিং মানুহ আছে নৈপৰীয়া জীৱন।
উম ধেৰ মানুহ আছে হলেও তাত সেইবিলাক ইমান চাই নাথাকে কোনেও।
অঁ আৰু মই তেনেকুৱা মৰম চেনেহবোৰ চাবাচোন মানে গাঁৱত একদম শুদ্ধ গাওহূলীয়া বুলি ক'ব পাৰি আৰু মাজুলীৰ পৰিৱেশটো। আৰু প্ৰতি ঘৰ মানুহৰ বা বাৰীতে তোমাৰ ফল মূল বা শাক পাচলি খেতি আছেই।
উম এতিয়া কি হ'ব এতিয়া দলং বনাই যে আছে দলং হোৱাৰ পিছত মানুহ চাবা না কিমান মাজুলীলে অহা যোৱা হ'ব।
অ তাকে ঐ এতিয়া মাজতে তোমাৰ বা বাতৰি এটাত পাইছো হা মাজুলী মানে সত্ৰৰ কাৰণে যোনবোৰ পৰ্যটক আহে তেওঁলোক ৰ কাৰণে বাছৰ ব্যৱস্থা কৰিছে।
অ ভালে দেই হলেও অশান্তি মানে কি হয় এতিয়া ধৰা নদী পাৰ হৈ যাবলৈও মানুহে অলপ ভয়ো কৰে ন ইমান হেৰি চেইবোৰ হৈ থাকে তাত ধৰিব নোৱাৰে কে তিয়া কি সুঁত আহিব ন।
অ
সেকাৰণে অকণমান দিগদাৰ হৈ যায়।
উম।
উম ঠিক আছে বাৰু হ'ব দিয়া তেতিয়া
অ হ'ব দিয়া।
অহ অ